হেল্ল। উমম কি কৰিছা?
এ আছো এনেই।
খবৰ ভাল?
উম, ভালেই দিয়া, তোমাৰ?
আছো-আছো, ভালে-ভালে, ভাত খালানে নাই?
ভাত খালোঁ দিয়া আজি সোনকালে।
ইমান জলদি।
মানে দিনত ভাত নাখালোঁ আজি, সেইকাৰণে।
অ', হয় নেকি?
আজি সোমবাৰ যে।
অ', সোমবাৰ, সোমবাৰ।
হুম।
আমাৰটো হোৱা নাই বাৰু এতিয়ালৈকে, বনাই হে আছে, হোৱাই নাই।
কি বনাইছে?
আজি বজাৰ আছিলে, বজাৰৰ পৰা মাছ আনিছোঁ, মাছে।
অ', তোমালোকৰ তাতো বজাৰ হয় মানে, আমাৰ তাতো বজাৰ হয় বাৰু।
ইচ্ছ, হয় নেকি, উম। উম, আৰু বাকী হেৰি কি বুলি কয়। কিবা ফুৰা, কিবা কিবি ভাবিছান নাই?
হেল্ল'?
হেল্ল'?
অ', অ', কোৱা।
ক'ৰবাত ফুৰিব যোৱাৰ কথা ভাবা নাই?
নাই এতিয়া ভবা নাই, মানে যাম বুলি ভাবিছোঁ, আৰু মানে এনে গৰম বন্ধ দিব বাৰু, এনেও জুলাই মাহত।
গৰম বন্ধ, তাকে সেইকাৰণে সুধিছোঁ ন' এতিয়া গৰম বন্ধ জুলাই মাহটো চবৰে বন্ধ হ'ব।
উম।
যাব পাৰা আৰু, আমাৰো এটা টিম ওলাইছে তাকে যোৱাৰ। আমাৰ চাৰি পাঁচজন ওলাইছোঁ, যাম বুলি। আ, পাঁচ ছয় তাৰিখ মানেহে যাম।
অ'।
অৰুণাচলত যোৱাৰ প্লেন বনাই আছে আমাৰ।
উম, ভালেই ভাবিছা, কাৰণ এতিয়াতো ইমান গৰম হব ন', জুলাই মাহত। ত' এনেই ঠাণ্ডা জেগা যোৱাই ভাল আৰু।
উম, ভাবিছো ঠিকেই আছে, কিন্তু যে হেৰি অৰুণাচলত বোলে এতিয়া বহুত বোলে বাহ বৰষুণ হেৰি দি পৰা পানী-পানী
অ', বা, মানে শুনা ইটানগৰ অৰুণাচল আছে যে দু জেগাত। হেল্ল'? হেল্ল'?
হেল্ল'?
হেল্ল'?
শুনিছা?
উম, শুনিছো, তোমাৰ নেটৱৰ্ক নাই নেকি মোবাইলত?
এতিয়া শুনিছে নে নাই? এতিয়া শুনিছা নে নাই, হেল্ল'। হেল্ল'। মই হেল্ল', হেল্ল'কৈ আছো তো, হেল্ল'। হেল্ল'।
হেল্ল'।
এতিয়া আহিছে। আহিছে, কি হৈছে মোবাইলটো মোৰ, নেটৱকেই নাই যে।
নেট
হেল্ল'। হেল্ল'।
অ', আহিছে
আহিছে। এতিয়া তোমাৰ মাততো অহা নাই।
আ, হেল্ল'। লো
এতিয়া আহিছে।
হেল্ল'।
মোৰ মাততো গৈছে নে নাই।
তোমাৰ মাতো আহিছে, কিন্তু মাজে মাজে কাটি কাটি আহিছে, হেল্ল'।
কাৰণ মোৰ ইয়াত